হেল্ল'!
হেল্ল'!
অ', ভাত পানী খালা নে?
অ', খালোঁ, খালোঁ, খালোঁ।
অ', এতিয়া কি ঘৰতে আছে?
অ'।
অ'।
খোৱাব খোৱা বোৱা হ'ল নে নাই?
খোৱা বোবা হ'ল, এই খাই বৈ পেলাই উঠি পেলাই আপোনালে ফোন এটা কৰিছোঁ।
অ'। আৰু সকলোৱে ভাল নহয় ন ঘৰৰ?
অ', ভালে, ভালে আপোনালোকৰ ভাল নহয়?
উম, ঠিকে আছো বাৰু।
অ', বাকী উম, খেতি পথাৰ খেতি বাতি কেনেকুৱা চলিছে?
খেতি বাতি চোন এইবাৰ কিবা বিজুতি দেখা দিছে।
হয়।
মানে উম, হেৰি কৰিব পাৰা নাই। কঠীয়া পেলাব পৰা নাই আৰু বৰষুণ নাই ব বৰষুণ পৰিছে যদিও মানে তেনেকুৱা বৰষুণ নহয়।
হয়। আমাৰ এইফালে বাৰু বৰষুণটো দিছে, এতিয়াও বৰষুণ দি আছে বাৰু। পানী পৰিছে, উম, হ'বগে আৰু।
আহ, কঠীয়া পেলাব পৰা নাই, কঠীয়া থৈৱাই দিছে থৈ দিছোঁ। আচ্ছা কি কৰা যায়! মেচিন দিয়ে, মেচিন দিয়ে কৰিব লাগিব যেন পাইছোঁ।
অলপ, অলপ খেতি ৰোৱা হৈছে বাৰু, আৰু অলপ আছে। আজি এতিয়া বৰষুণ দিছে কাৰনে ভাল হৈছে, আ!
ৰুৱা হ'লে নেকি?
অ', ৰোৱা হৈছে আৰু।
বাহ, বহুত আগতিয়া।
আগতীয়াকে কৰা হৈছে এইবাৰ।
অ', মানে বৰষুনে কোব
আছেগে আৰু অলপ, আৰু আছে বহুত বেছিকে আছে বাৰু। অলপহে হৈছেগে।
উম, উম, উম। ব-বৰষুণে ধুনীয়া সুবিধা দিছে ন!
বৰষুণে ধুনীয়া সুবিধা দিছে। খালি আমাৰ এটা আমাৰ এটা প্ৰব্লেম আছে কি আপোনাৰ খেতিটো হয়, কিন্তু এই বানপানীতো আহি যায় নহয়।
অ'।
বানপানীয়ে শে-শেষ কৰি থৈ যায় একেবাৰে।
সেইটোৱে দিগদাৰ।
সেইটো চাইডে মানে, এই ব্ৰহ্মপত্ৰৰ মাথৰি নাই যে।
হয়, হয়।
কি?
সেইটো কাৰণে মানে সেইটোৱে দিগদাৰ চলি থাকে আৰু।
ম-মাথাৰি থাকিল মাথাৰি থাকিলেও কোনোবা ফালে ভাঙি দিয়ে আৰু।
যোৱাড়বাৰকে আপোনাৰ খেতি ভাল খেতি হৈ
উম।
এইবাৰ জানো কি হয় এতিয়া।
এইবাৰ কিন্তু বৰষুণৰ পৰিমাণটো কম দেই।
পৰিমাণটো কম পৰিমাণটো কম।
বহুত কম।
কবলে হলে আপোনাৰ বৰষুণটো ভাল বৰষুণ লাগিব।
মে য'ত বৰষুণ হ'ব নালাগে ত'ত বৰষুণ গুৱাহাটী, গুৱাহাটী অৱস্থা নাই। মানে
এজাহ বৰষুণতে গোটেই পানী হৈ যায়।
তাত খেতি-বাতি নকৰে যে মানুহে। ন, অৱশ্যে হেৰি কাৰণে হৈছে এইটো মানে এ, হিলচ এৰিয়াৰ কাৰণে হৈ হৈছে আৰু মেঘালয়ৰ পৰা পানীতো বহুত আহি যায় ন।
বহুত আহিছে আৰু আৰু ফ্লেট চ বনাই যে তাত যে আপোনাৰ পানীতো আচলতে যাবলৈ জেগা নাইকিয়া হৈ গ'ল।
অ, গোটেই পথাৰ গোটেই পথাৰ মানে বহুত ওখ, ওখ ভেটি বনাই লৈ ঘৰ বনাই দিছে আগৰ পুৰণা ঘৰ বিলাক উ হ অৱস্থা নাই ভিতৰত পানী সোমাই যায়।
সেইটোৱে মোৰ আমাৰ চিনাকি মানুহ এজন আছে গুৱাহাটীত তেখেতে মানে কৈছে তেওঁ-তেওঁলোক অৰিজিনেলি তাৰমানে নলবাৰী, নলবাৰীৰ পৰা তেওঁলোক কাহিলী পাৰ ওচৰত থাকে তেওঁ মানে আপোনাৰ সেই ঘৰ বনালে বনাই পেলাই তেখেতৰ পুৰণা ঘৰ আছিলে পুৰণা ঘৰত
উম, উম, উম, উম, কাহিয় কাহে। অ, কাহিলি পাৰো হৈয়ে আছিল।
অ, তাৰপিছত এতিয়া কিন্তু তেওঁলোকে নতুন নিজেই এতিয়া নোযোৱা অকমান এই দুমহলীয়াকে বনালে বোলে এতিয়াহে অকমান শান্তিত পাইছো বোলে এতিয়া বোলে পানী নসোমাই আৰু অকণমান ওখ কৰিলো বোলে। কিন্তু ৰাস্তাত পানী হয় ওলাই যাবই নোৱাৰে ৰাস্তা
ওলাই যাব না ওলাই যাব ন ৰাস্তাত।
বোলে সেইদিনাখন গৈছে বোলে তেখেত গৈ পেলাই আপোনাৰ প্ৰায় এক ঘন্টা মান ফচি যায় আকৌ ফচি পেলাই, ফচি পেলাই ঘৰটো যাবই লাগিব। পানীত স্কুটি লৈ গৈছে এতিয়া পানীতটো কেনেকে যাব আকৌ বোলে। পাহাৰে, পাহাৰে ঘূৰি আহি পেলাই ঘৰ সোমাইছে বিলাক যিটো জেগাতে ঘৰ পাওঁতে বোলে পাঁচ মিনিট লাগে প্ৰায় প চ' সেই জেগাখনৰ ঘৰৰ পাওঁতে পঞ্চল্লিছ মিনিট লাগি যাব।
হয়।
সেইয়াই আমাৰ এইফালে আকৌ খেতি কৰিবলৈকে মানুহবোৰ ওচৰত পানী নাই।
উম।
কিন্তু মানে বাহিৰত আপোনাৰ খেতি কিহত হেৰি ত, হালো হাল হেৰি গৰুৱে পায় নাই আপোনাৰ ঘৰত।
নাই, নাই ট্ৰেক্টৰ, ট্ৰেক্টৰ গৰু, গৰু চিষ্টেমে নাইকিয়া হৈ গ'ল।
গৰু চিষ্টেম নাই, গৰু ছিষ্টেম একেবাৰে নাইকিয়া হৈ গ'ল। আমাৰ গাঁওৰ ফালে অলপ আছে বাৰু কিন্তু মানে আজিকালি ট্ৰেক্টৰে বাই চবেই
আমাৰ ইয়াতে কাৰো কাৰো ঘৰত গৰু নাই।
আজিকালি গৰু নাইকিয়া হৈ গ'ল মানুহবোৰ ঘৰত
উম
আগতে কয় যাৰ নাই গুৰু সি সবাতোতকৈ সৰু বুলি কয় কেতিয়া দেখোন
অ এ খবৰকে সৰুৱে আৰু চব
সেইয়াই চলি থাকে আৰু
এইটো হেৰি কি কয় এ ধান মাটি হাল বোৱা ধান কটা
উম
মানে ধান মৰা চব মেচিন চব মেচিনতে হৈ যায়।
চব মেছিন হ'ল আজিকালি। আজিকালিতো মৰণা মাৰিবলৈ আপোনাৰ গৰু হেৰিয়ে নহয় ব্যৱহাৰে নহয়। ট্ৰেক্টৰে মৰণা মাৰে নহ'লে আপোনাৰ মেচ আজিকালিতো মেচিনটো এ বেছি মাৰে মানুহে।
মেচিন দিয়ে মাৰে এতিয়া মই আমি
অ আমিও মেছিনেৰে মাৰো। পেদিনে মাৰিলে আপোনাৰ কি হয় এই নষ্ট নহয় বস্তুখিনি। ধানটো নষ্ট নহয়, খেৰটো এটা খেৰবোৰ এটা চাইডত পৰি যায়, আৰু ধানবোৰ এটা চাইডত গুচি আহে, নষ্ট নহয় কাৰণে ভাল।
অ'
আমিও আমি মেচিনতে মাৰোঁ। আপুনি ধান পিছত বিক্ৰী কৰে নে কি?
অ' ধনটো কোৱা খা মানে খোৱা জোখোৰ ধানটো ৰাখি পেলাই বাকীটো বিক্ৰী কৰি দিযও আৰু।
অ' আমিও সেইটোকে কৰো।
তাৰমানে কি এই এইটো ভঁৰাল বস্তু ধুলি এইবিলাকৰ চিষ্টেম নাই আৰু।
আমি এবছৰ কাৰনে ৰাখো আৰু এবছৰ এবছৰ খিনি ৰাখি বাকী খিনি বিক্ৰী কৰি দিওঁ।
অ'অ' এইটো এইটো।
উম
মানে লাগাখিনি ধুনীয়াকে বস্তা পেকিং কৰিলো
হয় দুই কে কিমানৰ
চাঙত উঠাই দিলো আৰু
উম
আমাৰ লাগেও নহয়, মোটামুটি পঞ্চ পঞ্চ পঞ্চল্লিশ টিঙ মান লাগে, পৰিয়াল ডাঙৰটো।
ডাঙৰ হয় ন, অ' আমাৰও ডাঙৰ পৰিয়াল। আমাৰ এতিয়া চৈধ্যটা মানুহ।
উম উম-
চৈধ্যটা মানুহ আৰু এতিয়া খাওঁতেও বহুত পইচা যায় নহয়, মানে তাত ধানো ধানৰ খেতি ভাল নহলে আমাৰ বিপদে হৈ যায়।
অ' চৈধ্যটা মানুহে কিনি খোৱা হ'ব লগা হ'লে আৰু
এতিয়া বাৰু এই কণ্টোলৰ চাউতটো দি থাকে বুলিহে অকমান শান্তি পাইছো।
অ' অ' অ' তাকেতো ক অ' চৈধ্যটা মানুহ আৰু সত্তৰ সত্তৰ কেজি পায় ন। অ' অ'
আজিকালি যৌথ পৰিয় নাইকিয় হ'ল। আমাৰ যেনিবা এতিয়ালৈকে একো নোহোৱাকে চলি আছো আৰু।
অ' যৌথ মানে আমাৰ সেই তেনেকুৱাই আৰু গোটেই সোপা লগেই হৈ আছো নহয়।
হয় হয়।
মানে, তাকে এ এজনে খালি হেৰি হৈছে আৰু। এ তেওঁ বেলেগকে, অৱশ্যে তেওঁ এনেকুৱা নহয় তেওঁ ইয়ালৈ আহিলে, তেওঁ ৰুমে আছে এতিয়া আমাৰ ঘৰ মানে ঘৰ হেৰি। এ তেওঁ মানে বেলেগত ঘৰ দুৱাৰ বনাই মানে তাত গ'ল, চাকৰি কৰে। তেওঁ সেই। কিন্তু ঘৰলৈ বিহুৱে সকাতি আহিলে, তেওঁৰ একদম এক্সট্ৰা ধুনীয়া ৰুম আছে।
আমাৰ যেনিবা একেলগে, গোটেইখিনি একেলগে আছোঁ। কিছুমান এতিয়া অ', অ'। আমাৰ ডাঙৰ দাদাই আকৌ শাক -পাচলি ব্যৱসায় কৰে।
আচ্ছা।
তাৰপিছত আৰু মাজুজনেও আপোনাৰ এনেকে খেতি -বাতি। আৰু এই চাইকেল দোকান এখনো আছে লগতে।
অ'।
সেইবোৰকে কৰি আছে আৰু। মোৰ আৰু খেতি -বাতি। কথা আৰু, এনেকে আৰু সৰু - সুৰাকে কিবা- কিবি ব্যৱসায় এটা চলি আছে। ঘৰত সোমাই থাকো আৰু। চলি আছো আৰু কোনোমতে আৰু।
তাকেহে, মানে সুন্দৰকে কাৰো।
কাৰো ওচৰত হাত পাতিব লগীয়া হোৱা নাই, তেনেকে চলি আছোঁ।
কাকো অন্যায় নকৰাকে।
হয় -।
কাৰো কথা নুশুনাকৈ।
উম্, তেনেকে।
অ', চলি থকাটোয়ে বহুত ভাল কথা আৰু। আকালো নাই, ভঁৰালো নাই, হয় নহয়? উম।
তাকে, চলি আছোঁ আৰু। এতিয়া, ৰাতিপুৱাই- ৰাতিপুৱাই এতিয়া আকৌ আজি কাইলৈ আকৌ অকমান। হাল বাবলগীয়া আছে। ৰাতিপুৱা আকৌ তালৈ যাব লাগিব। পথাৰলৈ। পথাৰলৈ গৈ পেলাই, পথাৰত এইবোৰ, এতিয়া আহি পাওঁতে, বাৰটা এটা বাজেই।
অ'।
তাৰ পিছত আৰু গা- পা ধুই পেলাই অকমান শুই দিওঁ। শুই পেলাই ৰাতি আৰু- অকনমান নিউজটোকে চাওঁ। চাই পেলাই আৰু শুই দৌৰ আৰু এতিয়া অকমান পিছত শুম আৰু।
অ'।
এনেকে চলি আছোঁ আৰু। মানুহৰ -মানুহৰ জীৱন এনেকেই চলিব লাগিব। অ'।
কৰ্মময় জীৱন। কৰ্ম কৰি,
আজি ভাত, ভ, অ', ভাতত মাছ পুঠি আছিলে নে কিবা?
আজি মংগলবাৰ নহয় আৰু নি -নি নিৰামিষ খাওঁ আৰু।
অ', আমি আকৌ সোমবাৰেহে নিৰামিষ খাওঁ। সোমবাৰে নিৰামিষ। মংগলবাৰে, দিনতটো মাছপুঠি খোৱা নহয়। ৰাতি আৰু কিবা এটা লাগে আৰু।
অ', এই দিনত, এ মানে। আমাৰ মতা মানুহ বিলাকৰ দিনত, ঘৰত ক'ত কাম আছিল? হয় নহয়?
হয় হয়।
মাইকী মানুহখিনি ঘৰত আছে। এ, অ', বেপাৰী -চেপাৰী আহে নহয়। ৰাখে সিহঁতে-
অ', আমাৰো একেই, বেপাৰী আহে। দি থৈ যায়। পিছত আৰু ৰাতি। ৰাতিয়ে ব খোৱা হয়। দিনত সময় নহয়গে।
উম, দিনত আমাৰ খোৱা বোৱা কত?
হয়। দিনত খোৱা- বোৱা সদায় খেলি মেলিয়ে হয়।
ওলাই যোৱা পাছত আৰু। ঘৰলৈ ঘৰ আহি পাওঁতে -পাওঁতে ৰাতি নটা চাৰে নটা, দহটা এনেকুৱা হয়।
হয় হয় ঠিক আছে তেতিয়াহ'লে দিয়ক ময়ও কমগৈ আৰু টোপটো যে কাই ৰাতিপুৱা চাৰিটাতে উঠিব লাগিব নয়
অ অ ঠিক আছে ঠিক আছে ব